হেল্ল' হয় হয় শুনিছোঁ কওক হয় হয় শুনি আছোঁ।
অ আপুনি কি কৰি কৰি আছা?
মই এনে বহি আছো তোমাৰ মাতটো অলপ সৰুকে আহি আছে ৰ'বা।
অ আপোনাৰ খবৰ ভাল ন?
অ খবৰ ভাল খবৰ ভাল তোমাৰ খবৰ ভাল?
অ মোৰো ভাল আহ। অ, আপোনাৰ ডেইলি লাইফৰ পুৱাৰ পৰা অহ, ইভিনিঙ লৈ কি-কি এ কাম কৰে বা অ, কি কৰি টাইম স্পেণ্ড কৰে টো আপুনি অলপ জনাবচোন?
অ, মই কৈ আছো ৰবা মই তোমাৰ ৰাতিপুৱা অলপ সোনকালে উঠো উঠি কিনে অলপ খোজ কাঢ়িব যাওঁ।
হয়।
তাৰপিছত আহি কিনে মই চাহ একাপ খাওঁ আৰু অলপমান ধ্যানত বহো। তাৰপিছত মই আকৌ অলপমান ব্যায়াম কৰোঁ মানে জিম চিমত যাওঁ তাৰপিছত তাৰপৰা আহি মই অলপ কিতাপ কিবা কম্পিটিটিভ ইকজামৰ কিবা অলপমান পঢ়োঁ আৰু এক ঘণ্টামান। পঢ়ি কিনে যোৱা বছৰতো মোৰ এম এ কৰি আছিলো ত' মই আগতে মহাবিদ্যালয় গৈছিলো আৰু এতিয়াতো মই কাৰ্যালয়লৈকে যাওঁ আৰু।
হয়।
ধৰা ভাত চাত কোৱা খাই মেলি তাৰ পিছত আহি কিনে মই অলপ সোনকালে আহি পাও ডিউটিৰ পৰা।
তাৰপিছত মই অলপ ক্ৰিকেট খেলিব যাওঁ গধূলি সন্ধিয়া লগৰবোৰৰ লগত তাৰপিছত খেলি আহি আমাৰ ঘৰৰ ওচৰতে ষ্টেডিয়াম এখন আছে
হয়।
মই অলপমান দৌৰিব যাওঁ তাৰপিছত দৌৰি আহি কিনে মই অলপ তবা খেলোঁ দবা। হয় হয় তাৰ পিছত দবা খেলিম মই কেতিয়াবা এনেই গান চানো গাও মাজে মাজে তাৰপিছত সেনেক কে আকৌ ৰাতিৰ আহাৰ খাওঁ খাই কিনে তোমাৰ তাৰ পিছত অলপ মোবাইল চোবাইল চলা আৰু নচলা নহয় তাৰ পিছত টোপনি ধৰিলে টোপনি মাৰো আৰু। অ তোমাৰতো কোৱা এতিয়া কি কৰা তুমি?
ময়ো মৰ্ণিঙতে উঠো মই চাৰিটা বজা মানতে উঠো তাৰপিছত মই আহ ব্ৰাছ কৰি কিনে অ এক্সাৰচাইজ কৰিবলৈ যাওঁ অলপ ৰাস্তাতে অলপ খোজকাঢ়ো তিনি কিলোমিট টাৰ মান খোজ কাঢ়ি কিনে অলপ সৰু সুৰা এক্সাৰচাইজ যেনে আৰু য়োগা টাইপ মানে ভালকে নাজানো হ'লেও অলপ যিখিনি জানো অলপ- চলপ কৰোঁ আৰু আৰু আহি আহি কিনে চাহ খাওঁ আৰু অলপ হালকা নাস্তা কৰোঁ।
অ'।
তাৰপিছত গা ধুই পিনে অলপ কামলৈ ওলাই যাওঁ, যিহেতু মই অলপ খেতিয়ক। সেইকাৰণে পথাৰত যাওঁ। অ', তাৰপিছত অলপ দশটা, এঘৰটামান হ'লে মানে পথাৰত অ', ভাত খাওঁ। মানে লৈ যায় আৰু ঘৰৰ পৰা দিবলৈ যায় যিহেতু পথাৰ দূৰ হয়। মই আহিবলৈ বেছি টাইম নাপাওঁ সেইকাৰণে দিবলৈ যায়। অ', আৰু বাৰটা, এটা, দেৰটা, দুটা লগি অলপ কাম কৰোঁ যেনেকুৱা এতিয়াতো বাৰিষা বতৰ, আ'। আলি কাটিব লাগে তাৰপিছত আৰু ভুই ৰৈ আছে না, এই কঠীয়া কিবা- কিবি সৰু- সুৰা কাম থাকে সেইগিলা অলপ হেল্প কৰি দিব লাগে আৰু এইটো
অ', অ' ঠিকে আছে দিয়া তাৰপিছত
তাৰপিছত আহি কিনে আৰু আ'হ গধূলি বা ধুই পাই অলপ বহোঁ তাৰপিছত চাহ -তাহ খাওঁ আৰু তাৰপিছত অলপ ৰেষ্ট লৈ কিনে ৰাতি নটা, দচটামানত ভাত খাই কেনে শুওঁ আৰু
অ', অ'। আমাৰ ক'ব গ'লে অলপ একেই আৰু আমাৰ অলপ খা মানে অলপ অলপ মিল খাইছে আমাৰ দুটাৰ
হয়।
এতিয়া মই কথাটো হ'ল আমাৰ দেওবাৰৰ দিনটো আমাৰ অলপমান দৈনন্দিন জীৱনটো অলপমান সলনি হৈ যায়। ত তোমাৰ কেনেকুৱা সলনি হয় অলপমান?
মোৰতো দেওবাৰ আমাৰ এ মানে এনেকুৱা এতিয়াতো দেওবাৰ হ'লেও আমাৰ ছেম কামেই হৈ যায়। বৰ্তমান যেতিয়ালৈকে পথাৰৰ কাম শেষ নহয়। এইটোৱে যেতিয়া শেষ হ'ব অলপ- চলপ প্লেনিং কৰোঁ। কেতিয়াবা কত ক'তবা ফুৰিবলৈ যাওঁ। এনজয় কৰিবলৈ যাওঁ, লগৰ লগত যিহেতু আমাৰ ওচৰত তাতে পিকনিক স্পট আছে তাতে অলপ- চলপ ফুৰিবলৈ যাওঁ, লগৰ লগত আৰু এতিয়াতো গৰম বতৰ গৰম বতৰত মানে আমাৰ ওচৰতে এটা ঠাই আছে এ মানা চকী বুলি। আৰু এটা আছে অ মানে আৰু এটা দাৰাগাঁও বুলি ঠাই আছে। দুটাৰ নহ'লে এটাত যাওঁ আৰু তাতে মানে গৰম বতৰত গা ধুবলৈ বহুত ভাল।
অ', ভাল, ভাল অ বহুত ভাল।
তাতে ভূটানৰ একদম ঠাণ্ডা ক্লিয়াৰ পানী আহে মানে।
পানী অ', অ', তুমি কেতিয়াবা ৰবিবাৰে অ', ভূটানততো যোৱা নেকি?
অ', ভূটানতো যাওঁ কেতিয়াবা।
অ', অ', অ' ঠিকে আছে বাৰু তোমাৰ ভূটানৰ ওচৰতে নেকি? অ', মই গৈছো গৈছো মই মানুহ চকীত গৈছো আৰু ভূটানৰ ভিতৰত গৈছো বাৰু মই।
হয়, হয় আমাৰ পঞ্চাশ কিলোমিটাৰ মানে হয়।
অ', অ' তুমি এই দৈনন্দিন জীৱনত তুমি ৰবিবাৰ পালে মানে কেতিয়াবা তাতে যোৱা আৰু গা চা ধুবৰ কাৰণে অ', অ'।
ঠিকে আছে ঠিকে আছে তাতে অ', আৰু ময়ো তোমাৰ সেই তোমাৰ দৰে মই দেওবাৰটো পালে মোৰো কাম থাকে কাম নাথাকে থাকিলে মোৰ লগৰ ল'ৰাবোৰৰ লগত বাইক লৈ কেতিয়াবা যাওঁ আৰু মানে মাংস চাংস বনাও এনেকুৱা ঠাণ্ডা বতৰ থাকিলে তোমাৰ নিচিনা গা ধুব যাওঁ নিজৰাত যাওঁ বা এনেকুৱা তোমাৰ না মান চকীত গৈছোঁ বাৰু সেনেকা‌ অ', - অ', -অ', ঠিক আৰু এটা কথা সুধো তোমাৰ তুমি এনেকুৱা পটকাস্ত চোৱা নেকি ইউটিউবত যাৰ বেলেগৰ কিবা দৈনন্দিন জীৱন কিবা এনেকুৱা অনুসৰণ কৰা নেকি?
মই এইটো বেছিকৈ নাচাওঁ মই চালে ফিল্ম চাওঁ বেছিকৈ
অ', সেইবিলাকৰ পৰা তোমাৰ কিবা দৈনন্দিন জীৱনতটো কিবা এনেকে সলনি হৈছে নেকি?
এনেকুৱাতো সলনি হোৱা নাই যিটো ফ ফিল্ম চাইছো মই মানে বহুত একচন ফিলিম বেছিকৈ চাওঁ মানে
অ', -অ', ঠিকে আছে অ',
মুভি বেছিকৈ চাওঁ মই
অ', -অ', - অ', আৰু মই মানে হয় মই এটা যোগ কৰি দিওঁ মই মানে কেতিয়াবা এনেকুৱা চাওঁ কিছুমান বেলেগৰ দৈনন্দিন জীৱন চাই কিনে মানে মই অলপ নিজৰ সলনি কৰিব চেষ্টা কৰোঁ আৰু
হয়।
অ', আৰু তোমাৰ আৰু তোমাৰ ইয়াৰে বাহিৰে কিবা এনেকুৱা দৈনন্দিন জীৱনত কিবা হবি এনেকুৱা আছে নেকি কিবা?
হবি
বা ড্ৰয়িং কৰা দৌৰা কিবা সাঁতোৰা বা এনেকুৱা কিবা
অ', আছে মোৰ খেলা-ধূলা আছে মানে বেছিকৈ মই ফুটবল খেলিবলৈ ভাল পাওঁ।
অ', তুমি দৈনন্দিন জীৱনত মানে ফুটবলো খেলা আৰু
হয়-হয় কেতিয়াবা-কেতিয়াবা অ', যদি কাম নহয় কেতিয়াবা-কেতিয়াবা এতিয়াতো বাৰিষা বতৰ আমাৰ গাঁৱতে গধূলি-গধূলি এ ল'ৰা গিলা ফুটবল খেলে মানে যাৰ টাইম পাই মানে গাঁৱৰ এটা ফিল্ড আছে ইয়াতে চব লগ খাই মানে তাতে মানে ফ ফিল্ডত মানে ৰুলচ নাই আমাৰ যিহেতু খেল ডাঙৰ ডাঙৰ খেলাত ৰোলচ থাকে কি তাতে দহটা এঘাৰটা প্লেয়াৰ থাকে আমাৰ কেতিয়াবা এটা টিমত মানে বিছটা ত্ৰিছ বিশটা মানো হৈ যায় মানে কেতিয়া বাৰু এটা টিমত পাঁচটা চাৰিটা সাতটা এনেকুৱাও হৈ যায় মানে
অ', সেনেকা আচ্ছা মানে কোন কোনোবাটো ফালে শক্তিশালী হয় আৰু সেনেকা মিলাই চলোৱা আৰু দুৰ্বল খিনি সাতটা হয় আৰু শক্তিশালী চাৰিটা সেনেকুৱা মিলোৱা আৰু
নহয় অ', এনেকুৱাও হৈ যায় কেতিয়াবা সৰু-সৰু থাকিলে আৰু কেতিয়াও মানে বহুত টিমতো সাতটা-সাতটা এনেকুৱা থাকে মানে মানুহতো কমি যায় না কেতিয়াবা মানুহ নাহে খেলাটোতো খেলিব লাগিব।
লাগিব লাগিব, আৰু তুমি কেতিয়াবা দৈনন্দিন জীৱনত ঠাণ্ডাৰ সময়ত বেডমিণ্টন খেলা নেকি?
অ', খেলিছোঁ অ', ঠাণ্ডাত মানে বেডমিণ্টন, মৰ্ণিঙত আৰু ইভিনিঙত খেলা বহুত ভাল হয়। মানে বহুত এক্সেৰচাইজ কৰা হৈ যায় মানে কৰিব লাগে এইটো মানে বেডমিণ বেডমিণ্টন খেলাটো মানে বহুত ভাল এক্সেৰচাইজ
অ', তোমাৰ অ', উশাহ-নিশাহত মানে ভাল আনে, ষ্টেমিনা আনে আৰু
ষ্টেমিনা অ', আহে অ'।
অ', তোমাৰ শাৰীৰিক ভাৱে দৈনন্দিন জীৱনটোত মানে ভাল কৰি তোলে আৰু। অ', আৰু তুমি দৈনন্দিন জীৱনত কিবা পূজা কৰা নিকি?
পূজা মই এনেকুৱা বেছি নকৰো, কেতিয়াবা কেতিয়াবা অলপ অ', কৰো। বেছিকৈ মই নকৰোঁ মানে, আমাৰ ফেমিলিৰ মানুহবিলা কৰে
অ', অ', তাকে তাকে, মই-মই কেতিয়াবা তোমাৰ এনে বগলা মন্দিৰত যাওঁ, পূজা কৰিবৰ কাৰণে, অ' বিশেষ মোৰো তোমাৰ দৰে সেনেকুৱা নকৰোঁ বাৰু।
হয়।
অ' অ', আৰু তাকে তাকে, তোমাৰ এতিয়া মানে তুমি বৰ্তমান মানে দৈনন্দিন জীৱন কাৰ্যালয়তে বেছি ব্যস্ত হৈছা আৰু কৰ্মক্ষেত্ৰত মানে।
হয় হয় হয়।
অ অ ঠিকেই আছে বাৰু। আৰু কিবা এনেকুৱা অসুবিধা পোৱা নেকি, মানে কিবা কিবা জীৱনটোত মানে এনেকুৱা দৈনন্দিন জীৱনত কিবা অসুবিধা পাইছা নেকি মানে?
বৰ্তমানতো এনেকুৱা অসুবিধা পোৱা নাই।
হয় হয়।
পাছত কি হয় এইটো নাজানো আৰু।
অ মানে তুমি ধুনীয়া এটা জীৱন যাপন কৰি থাকা বুলি ভাবিছা আৰু।
হয় হয় আৰু আপুনি?
হয় ময়ো ময়ো পাইছোঁ, মই ধুনীয়া জীৱন উপভোগ কৰা বুলি ভাবিছো লগতে কিবা আৰু পিছলৈকে ফুৰিব চুৰিব যাওঁ নেকি এনেকা।
হয় হয়, ফুৰিব গেলেতো বহুত ভাল হয়, মানে যেতিয়া কাম কামৰ ব্যস্ততাৰ পৰা ওলাই যায় কেনে আমি কেতিয়াবা লগৰ লগত ফুৰিবলৈ গ'লি মানে যিতেত যা যাই কেনে, তাতে আমাৰ সৌন্দৰ্য যে চিনেৰি তেনেকুৱা বিউটিফুল চিনেৰী, গছ-গছনি, পাহাৰ, পানী আৰু বহুত এনেকুৱা দেখা পালে মানে, নিজৰা এংকত দেখা পালে মানে ষ্ট্ৰেছ গিলা মানে মে মাইণ্ড টো ৰিফ্ৰেছ হৈ যায় আৰু।
অ মানসিক শান্তি এটা পায় আৰু।
হয় হয়।
অ অ তাকে আমাৰ এটা বস্তু মই শেষত কম যে দৈনন্দিন জীৱনৰ যিবিলাক অভ্যাস, সেইবিলাক আমি ভালে ৰাখ খিব লাগে আৰু, হয় নে নহয়, অ', তাকে তাকে। ঠিক আছে বাৰু, মই কথা পাতি, অ'
ভালে লাগিল হয়, হয়।
অ', মই ঠিক আছে মই তোমাক ফোন কৰিম হা আকৌ, পিছত কেতিয়াবা।